হয় কওঁকচোন।
মই তোমাৰ এ হেৰি এজনে কৈছিলো তোমাৰ, ব্যৱসায়িক এজনী মানুহক কৈছিলো।
হয়।
তুমি এনেই ব্যৱসায় ক্ষেত্ৰৰ কাৰণে মোক কিবা ফোন ফোন কৰিছিলা নেকি সেইদিনাখন মোৰ ফেক্টৰীত।
হয় হয়।
অ হয় মানে মোক মোক তোমাৰ নম্বৰটো মোক কৰ্মচাৰীজনে দিলে সেইকাৰণে তোমাক ফোন কৰিলো।
হয়।
উম এনে তুমি কি ব্যৱসায় কাৰণে মোক ফোন কৰিছিলা অলপ কব পাৰিবা নেকি?
অ আপুনি কিবা ব্ৰইলাৰ ফেক্টৰী খুলিছে নেকি?
ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্ম খুলিছিলো অ।
অ।
অহ ব্ৰইলাৰ ফাৰ্ম খোলা আছে বাৰু মোক আৰু আৰু কি কি ব্যৱসায় পথাখনে।
নহয় কিবা ফেক্টৰী খোলাৰ কথা গম পাইছিলো।
অ ফেক্টৰী তোমাৰ হেৰি ফেক্টৰী খোলা আছিলে মোৰ তোমাৰ এ ব্ৰইলাৰ যোনবিলাক দানা চানা থাকে যে।
হয়।
এই সেইবিলাকৰ ফেক্টৰী খোলা আছিলে মোৰ।
অ সেই কথা।
ছিলা নেকি?
হয়। মানে আমাৰ দাদাৰে, মানে হয় আমাৰ দাদাৰে। আমাৰ দাদাৰে মানে ব্ৰইলা দো- দোকান কেইখনমান।
অ'! অ'!
তাৰপিছত, সিহঁতক মানে, কম দামতে এনেকে আনিব পৰা ধৰ, ব্যৱস্থাটোক কৰিব কৈছিলে আৰু মোক।
উম!
হয়, সেইকাৰণে মই কথা পাতিলোঁ, দাদাক। পাছত, মই জনাই দিম মানে, দাদাই মোকে ক'লে, ফোন কৰি সুধিব কাৰণে।
অ হয় নেকি? হয় তেনেহলে ছশটক-
এনেই ব্ৰইলাৰৰ দাম কেনেকুৱা হৈ আছে।
ব্ৰইলাৰৰ দাম তোমাৰ হেৰি টকা চলি আছে। কেজি তোমাৰ দুশ বিছ টকা কেজি চলি আছে।
হয়।
কিন্তু, আমাৰ তাত মানে, তোমাৰ বহুত মানুহ নিয়া হয় ন'! আমাৰ এশ চল্লিশ টকাকেও দিয়া হয়। কেজি, হলছেল ৰেটত?
হয়, আমাকতো প্ৰত্যেক দিন লাগিবই।
অ'! প্ৰত্যেক দিনা লাগিব নেকি, তোমাক ব্ৰইলাৰ?
হয়, সদায় লাগিবই।
ভাতটো ভাল তুমি, হেৰি-হেৰি কৰি দিয়া। তোমাৰ এখন সৰুকৈ ব, ব্ৰইলাৰ এখন খুলি দিয়া। পোৱালি আমাৰ, আমাৰ তাৰপৰাই লৈ যাব পাৰিবা।
হয়!
যদি, খু, খুলিব বিচাৰা, তোমাৰ
অ'! মানে, সেইটো কেনেকুৱাকৈ দিব আপোনালোকে? পোৱালি দিলেও ব্ৰইলাৰ।
পোৱালি তোমাৰ, কিমাননো! ত্ৰিছ টকা, পঁয়ত্ৰিছ টকাতে পায়, পোৱালি আমাৰ তাত। বেলেগত তোমাৰ দাম আছে। কিন্তু, আমাৰ তাত, ত্ৰিছ টকা, পঁয়ত্ৰিছ টকাতে পায়।
সেইটো কিমান ওজন হওঁতে বিক্ৰী কৰে?
সৰু পোৱালি, সৰু পোৱালিতে দিওঁ, আমি। সৰুতে দিওঁ মানে, জন্ম হৈয়ে তোমাৰ। দি দিয়া হয়।
অ'! এনে, কিমান দিব পাৰিব বাৰু দিনে? মানে, দিনে নহয়। সেইটোতো আমি আগতেই পুহিব লাগিব।
উম! এনেই তুমি কিমান, কেইটামান ল'ৰা পোৱালি দিয়া, তোমাৰ ওপৰত কথা।
যদি, দুশমান লম।
দুশমান হ'লে, তোমাৰ পইচাটো কমি আহিব। য'ত তোমাৰ, এটা পোৱালিত মই, পঁয়ত্ৰিছ টকা লওঁ। তোমোক পঁচিছ টকা মানৰ পৰা ত্ৰিছ টকামানত দিব পাৰিম।
হয়!
আৰু আকৌ, মাইকী, মতা লৈ আছে ন' তোমাৰ।
হয়!
আৰু লোকেল মুৰ্গী থাকে, মাইকী মাজতে। কিন্তু, ব্ৰইলাৰটো তোমাৰ, মাইকী সিমানতো থাকে। এ, একেইে হৈ যায় আৰু বুইছ। বস্তু তাৰ মানে, সেইটোতো কণী-চণী নাপায় ন' তোমাৰ। খোৱাৰ কাৰণে পোহে। লোকেলটোৰ দাম বেছি। তোমাৰ, লোকেল তোমাৰ, পাঁচপন্ন টকা পোৱালি। এটা পোৱালিত। তোমাৰ, মই হলচেলত, হোলচেলতো মোৰ পৰা, কাটি-কুটি তোমাক হেৰি টকা হ'ব, তেতিয়া। পঞ্চলিছ টকা, পঞ্চাচ টকাহে কমাব পাৰিম।
তেনেকুৱা, আমাৰ লাগিছিলে। মানে, আমাৰ কেইবাখনো দোকান আছিল। গেলামালৰ দোকান, আকৌ এয়া ব্ৰইলাৰৰ দোকান।
উম! উম!
এনেকে মানে, দাদাহঁতে কেইবাখনো খুলি থৈছিল। ত' ব্ৰইলাৰটো মানে, অলপ আমাৰ অসুবিধা হৈছে। সেইকাৰণে, আপোনাক কণ্টেক্ট কৰিছিলোঁ, আমি।
অ'! নহয়। তুমি যদি, ফাৰ্ম খুলিব পাৰা, তেতিয়া ভালে কথা! মোৰ পৰা তুমি ব্ৰইলাৰ খিনিও লৈ যোৱা। ফাৰ্ম-ফাৰ্ম, যেতিয়ালৈকে তোমাৰ, ব্ৰইলাৰ কেইটা ডাঙৰ নহয়, তেতিয়ালৈকে মোৰ পৰা, লৈ লৈ চলাই থাকা বস্তুখিনি। কম দামতে তোমাক দিম। তুমি, তুমি তাত তুমি, লাভত, লাভত তুমি থাকিব লাগিব। অ'! দুশমান লৈ আনিবা। ডেৰশ, দুশমান লৈ আনিলে তুমি, তাৰপিছত তাৰ ভিতৰত আকৌ, মৰেও নহয় কিছুমান। বেমাৰ লাগি। সেইকাৰণে কৈছোঁ! তোমাক মই দুশমান আনিবলে। এই, তুমি ফাৰ্ম বনাই, ফাৰ্ম এখন বনাই ল'ব লাগিব প্ৰথমতে। ধুনীয়াকৈ চাফা চিকুণকৈ ফাৰ্মখন বনাব লাগিব। প্ৰথমে তুমি তিঙ- বাঁহ এনেকৈ খাই মানে খেৰ দিব লাগে ঠাণ্ডা ঠাণ্ডাত মাননে এনেই গৰমত থাকিব লগা হয় ন গৰমত গৰমত। থকা বস্তু সিবিলাক। ঠাণ্ডা- ঠাণ্ডা পৰি গ'লে মানে, হেঁতে উম! হালধীয়া, তোমাৰ যে লাইট যে, থাকে যে, সেই, সেই লাইটটো দিব লাগিব তুমি।
হয় ষাঠি পাৰ লাগে।
উম উম সেইটো আৰু হালিয় আগৰ দিনৰত আছিলে ত এতিয়া সেইটো ন এতিয়া তোমাৰ। এই এনেকুৱা ফাৰ্ম চাৰ্ম সেইটোত দেখা যায় সেইটো মানে তোমাৰ ডাঙৰ এটা আছিলে হেলোযেন টাইপৰ- সেই সেইটো লাইট দিব পাৰা, যদি লাইট চাইট সেনেকা নাই তেতিয়াহলে আমাৰ পৰা কণ্টেক- কৰিব পাৰা আমাৰ মানে তোমাৰ লাইটৰ এনেকা ইলেক্ট্ৰনিক দোকানো আছে মানে আমাৰ।
হয় ঠিকে আছে তেন্তে মই আ আনিম বাৰু এইখিনি আৰু। কি খোৱাব লাগিব।
কৃষকসকলে মানে তোমাৰ দানাটো আমাৰ পৰাই পাবা কৰিব পাৰিম তোমাক কাৰণ আমাৰ আমাৰ কোম্পানীৰ পৰা তুমি যদি। দানা দানাটো লোৱা তেতিয়া তোমাৰ ভাল হ'ব তোমাৰ ভাল হ'ব কিবা এটা তোমাৰ। মই কমাই দিব পাৰিম বা এইখিনি যদি কমাই দিছোঁ সেইটোতো মই কিবা এটা কমাই দিব পাৰিম ন।
দানাটো চাগে বস্তা হিচাপে আনিব লাগিব।
অ বস্তা চল্লিশ কেজি বস্তা থাকে তোমাৰ।
হয় কিমান দাম হয়।
এইটো তোমাৰ চা হেৰি আমাৰ দানা কেইবা বিধো আছে তোমাৰ এটা তোমাৰ আছে পোৱালি এনে- সোনকালে ডাঙৰ হোৱা। কিছুমান আছে তোমাৰ ভিটামিন বা প্ৰটিন পোৱা আৰু আৰু এটা আছে তোমাৰ মানে। কিন্তু স্বাস্থ্যটো ভাল থাকক, মুঠ তোমাৰ চাৰিটা দানা আছে সেই চাৰিটা। তেনেহ'লে তোমাৰ প্ৰথম দানাটো হ'ব তোমাৰ দুহেজাৰ দুহেজাৰ পাঁচশ ঊনসত্তৰ টকা আৰু। তোমাৰ দুই নম্বৰ দানাটো হ'ব তোমাৰ তিনি হাজাৰ পাঁচশ পঁষষ্ঠি টকা আৰু তোমাৰ চাহ এ তিনি নম্বৰ দানাতটো হ'ব পোন্ধৰশ পঞ্চল্লিশ টকা আৰু তোমাৰ চাৰি নম্বৰ দানাটো অকণ মানে চাইনাৰ স্বাস্থ্যৰ কাৰণে হয় ন, চাই নম্বৰ দানাটো আমাৰ অলপ মানে কেজিটো-কেজিটো কমেই হ'ব কিন্তু বস্তা চিষ্টেম কিনিলোৰ তুমি আ চৌচল্লিছশ ঊনসত্তৰ- ঊনসত্তৰ টকা দিলেই হ'ল, আমাক এনেই পাঁচ হাজাৰ টকা লওঁ। উম পোৱালি আছে আমাৰ ডাঙৰ মুগীও আছে পোৱালি আছে পোৱালি মানে আমা বেলেগ দুখন তিনিখন ফাৰ্ম আছে যে তাত, মানে- আৰু একন সময়ত আমাৰ পোৱালি খিনি ৰখি লোৱা আছে।
আমি কাইলৈ পৰহিলৈ গৈ সেইখিনি পোৱালি অলপ লৈ আহিম ডেৰশ দুশ মান।
উম উম।
আৰু পাছ এনেই অলপ দিন চলিবৰ কাৰণে আপোনালোকৰ পৰা আনিম। সেইটো দচ কেজি মান। মানে এদিনত দচ কেজি মান কাটিব পৰা সেইখিনি সুবিধা কৰি দিব আৰু ব্ৰইলাৰ।
উম উম হ'ব হ'ব তোমাৰ তোমাৰ সুবিধা মতে মই গোটেইখিনি দিম বাৰু লোকেলটো মোৰ তাত আছে। তোমাৰ লোকেলটো তোমাৰ মানে ডাঙৰখিনি মই বেচা হৈছে এতিয়া ইতিমধ্যে।
হয়।
মানে তোমাৰ সৰু পোৱালি আছে, তোমাৰ আমাৰ যদি খোজা তুমি বেছি দিব নালাগে তুমি এতিয়া এটা কাম কৰা। ব্ৰইলাৰটো তোমাক কেতিয়াবা বেমাৰ লাগিলে গোটেই ব্ৰলাৰটো মৰি যোৱা হয় ন, কাৰণ তোমাৰ কিন্তু তেল মুৰ্গী ইমান তোমাৰ মানে কাজ আ--বেমাৰটো লগা নহয় কাৰণ সেই লোকেল হয় ন? মানে ঘূৰি পোৱা হয় তোমাৰ, এৰি দি এৰি দিব লাগে সন্ধিয়া সোমাই দিলে হ'ল তুমি, কাৰণ তুমি সত দুটা আশীটামান পোহা আৰু লোকেল, তাৰ ভিতৰত তোমাৰ দুটা তিনিটা মৰিলোঁ লাভতে থাকিবা তুমি। উম, উম।
ঠিক আছে মই আনিম বাৰু।
উম-উম, এয়া তুমি কিমান-কিমান মান নিম বুলি ভাবিছা ম এতিয়া মোৰ পৰা লোকেল মুৰ্গী?
ম আপোনাৰ পৰা মই লোকেলটো এশ মান লৈ আহিম আৰু ব্ৰইলাৰ টো মই দুশমান পোৱালি আনিম। আৰু ইয়াত মানে বুঢ়া মানুহোতো সুবিধাটো লাগিব যে আৰু এনেই দুখৰ কাৰণে এইটো মাহত কিমান মান খাব লাগিব?
তোমাৰ হে তিনি টাইম দানা, তিনি টাইম দানত দানা থাকে ৰাতিপুৱা তোমাৰ দহ সাঁতটা বজাত আৰু দুপৰীয়া তোমাৰ ডেৰটা বজাত আৰু তোমাৰ সন্ধিয়া চাৰে চাৰিটা বজাত।
উম, এনে কিমান মান লাগিব, দুশ ব্ৰইলাৰ খাব কাৰণে দানা?
অ', ব্ৰইলাৰ কাৰণে, ব্ৰইলাৰ কাৰণে তোমাৰ আচ্ছা চাৰি বস্তা মিনিমাম তোমাৰ মাহ মাহটোত লাগিব গোটেই মাহটোত।
ঠিক আছে।
গোটেইখিনি কম-কম আনিলে হ'ল তুমি পোন্ধৰ কেজি পোন্ধৰ কেজি এনেকে।
ব্ৰইলাৰটো ডাঙৰ মানে ডাঙৰ হ'বলৈতো বেছি দিন নালাগে?
বেছি দিন নালাগে, বেছি দিন নালাগে।
সেইটো পঞ্চল্লিছ দিন দুমাহত হৈ যায় ন'?
দুমাহ তি তিনিমাহৰ মানত তুমি মানে আঢ়ৈ মাহত তুমি বিক্ৰী কৰিব বিক্ৰী কৰিব পাৰিবা।
আৰু কিবা বেজি দিব লাগে নেকি?
নাই-নাই সেইবিলাক-সেইবিলাক-সেইবিলাক-সেইবিলাক নকৰিবা। স্বাস্থ্যৰ কাৰণে বেয়া হয় ন'? সেইবিলাক- সেইবিলাক কাম আমি নকৰোঁ বাৰু, সেইবিলাক‌ কাম তুমি নকৰিবা সেইবিলাক বাদ দিম ন'? তোমাৰ এতিয়া হেৰিৰ কথাটো কোৱা তুমি অ' তুমি এইবাৰ ফাৰ্মখন কিমান ডাঙৰ খুলিছা, এবিঘা মানত খুলিছা নে-নে তোমাৰ অলপ কমত খুলিছা?
অ' এবিঘা মান মাটিতে, কিন্তু আমি যোনটো লোকেল লোকলটো আনিম নাই খোলা। কিন্তু লোকেলটো আনিলটো আমি এৰি থৈ দিব লাগিব?
উম-উম, তাত তুমি এটা কাম কৰিবা লোকেলটো আনিলে তুমি এটা কাম কৰা তোমাৰ মুৰ্গীৰ ফাৰ্ম তোমাৰ এককঠা মানৰ মুৰ্গীৰ ফাৰ্ম বনোৱা, এইখিনি যোনখিনি মাটি থাকিব এইখিনিত তুমি লোকেল মুৰ্গীটো এৰি দিবা ৰাতি হ'লে তোমাৰ ঘৰ এটা বনাই দিবা তাতে তাইক সোমাই যাব এইখিনতে‌ কাৰণ তোমাৰ এটা কথা ভাল লোকেল মুৰ্গীয়ে ঘৰ সোনকালে ওলায় মানে। যদি আনিলে আৰু এনেও খাদ্য পা খাদ্য ইমান-ইমান নালাগে। ইমান লাগে বাৰু নলগা নহয় কিন্তু ইমানটো নালাগে এইখিনিতে কাৰণ বস্তুটো খাই থকা হয় ন'।
অ' আমাৰ নি নিজৰ ঘৰতে আছিল বাৰু কিন্তু এতিয়া অলপ আমি ইয়াত কাপি কৰি দিয়া হ'ল।
হয় নেকি।
হয় পাছত এই আকৌ আনিব লাগিব আপোনাৰ পৰাই। সেইখিনি আৰু লোক উম ঠিক আছে। এনেই দহ কেজি মনত কিমানকৈ ল'ব?
দহ কেজি তোমাৰ মোৰ ওজন কৰিহে কেইটা-কেইটা উঠে ব্ৰইলাৰ তাত ডাঙৰ ব্ৰইলাৰ?
অ' ঠিক আছে সেইটো জুখি অ'সেইটো চাই পেলাই দিব।
হয়।
অ' ঠিক আছে। আৰু হেৰি
কৰি আছোঁ, কৰিম-কৰিম-কৰিম হেৰি আপোনাৰ এনেকা হেৰি কেনেকা? এনেই আপোনাৰ যদি লোকেল আপুনি ডাঙৰ বিচাৰে ডাঙৰ ল'ব বিচাৰে তেতিয়া ভাল হ'ব।
হয় সেইখিনি লম ঠিক আছে আমি ডাঙৰ ডাঙৰটোৱে আনিম বাৰু কাৰণ সৰুটো এনেও কাটিলে কি মানে ডাঙৰটো লাভ হয় আমাৰ।
অ' সৰুটোত তুমি ডাঙৰটোৱে আনিব লাগে আনিলে বুজিছা বেছি ভাগ।
হা অ'
সৰুটো আনিলে তোমাৰ লোকচান হয় মানে বেছি আনিব লগা হয় আৰু দামটো তোমাৰ মানে লোকচানটো থকা হয় কিন্তু লাভটো নহয়গৈ।
লাভটো নহয় গৈ
উম তুমি ডাঙৰটো আনিলে তোমাৰ লাভ থাকে চাৰি পা চাৰি পাঁচটা মান উঠি যাব সেইটো সেইকেইটা তোমাৰ তুমি পাখি চাকি এইবিলাক এটা দুটামান কাটা তাতে তোমাৰ মানে গোটা ব্ৰইলাৰটো আনিলে তোমাৰ কম দামটো কম পৰে কিন্তু কাটাতে হে দামটো বেছি পৰি যায় ন'।
আমাৰ এতিয়া কাটি থকা হৈছে মানে এতিয়া কাটি আছে দাম টো হেৰি, আম দুশ চল্লিশ দুশ আশী এনেকুৱা হৈ আছে।
এনেকুৱা হৈ আছে ন'?
হয়
উম-উম ঠিকে আছে তেতিয়াহ'লে সেনেকা তুমি যদি ঠিকে আছে বাৰু।
আপোনাৰ তাত এনে কোনোবা কটা মানুহ আছে নেকি?
অ' মোৰ তোমাৰতো দোকানো আছে ন' মই সেইবোৰ কথা কোৱাই নাই বাৰু সেইকাৰণে সেনেকুৱা দোকান মোৰ তিনিখন আছে তোমাৰ বজাৰত আমাৰ।
হয়,
তিনিখন বজাৰ তিনিখন দোকান খুলি লৈছো অ, এতিয়া আমাৰ ব্ৰইলাৰ যায় বেলেগ ব্ৰইলা।
অ', তাত কেনেকুৱা দাম?
তাত তোমাৰ হল-হলছেলত ইমান ভালকৈ দিয়া নহয়, হ'লেও তোমাৰ বেলেগতকৈ দামটো কম হয় আমাৰ। তোমাৰ বেগত য'ত তোমাৰ দুশ বিছ টকা আমাৰ তাত তোমাৰ এশ নব্বৈ টকাতে পোৱা যায়।
উম, ঠিকে আছে, এতিয়া আমি বেলেগৰ পৰা দি দিব লগা হৈছে কাৰণ দামটো অকন বেছিকে দিব লগা হৈছে। বাৰু, আপোনালোকৰ পৰা দিলে এইটো হলছেলৰেটত আমাক অলপ কমাই দিব। দামটো মিলাই ল'ব সদায়, সদায় আনিম যিহেতু।
উম, প্ৰত্যেকদিনাই নিয়া নিবলৈ তুমি এখন তুমি আহ লাগিলে তোমাৰ অলপ গাড়ী এখন তোমাৰ হেৰি ব্যৱস্থা কৰি ল'বা।
হয়, আপোনালোকে আনাৰ ব্যৱস্থাটো নকৰিব নেকি?
আনাৰ ব্যৱস্থাটো মই কৰিম কিন্তু তোমাৰ খৰচটো আৰু বেছি বাঢ়ি যাব নহয় তোমাৰ, সেই কাৰণেও মানে যদি তুমি সদায় গাড়ী এখন তোমাৰ, এমাহৰ কাৰেণে দুমাহৰ কাৰণে সেনেকে যিমানদিন লোৱা আমাৰ পৰা। তাত মই, এটা গাড়ী এখন কিনি যদি ভাড়া কৰি থোৱা সেইটো সময়তে সি আনিলে আৰু বস্তুটো তোমাৰ পইচাটো দিলা সেনেকে-সেনেকে তোমাৰ মানে তোমাৰ লাভটো হয়, কাৰণ আমাৰ তোমাৰ লগত তোমাৰ ফাৰ্মখন আছে ক'তনো, আমাৰ-আমাৰ পৰাতো বেছি দূৰ নহয় তোমাৰ তিনি কিলমিটাৰ চাৰি কিলোমিটাৰ হ'ব।
ৰঙাপাৰা নেকি?
অ',
অ', ঠিকে আম, আমাৰো তাতে হয় বাৰু, হয়, আমাৰ তাতে কিন্তু হেৰি, এনে ব্ৰইলাৰ টো আগৰ মানে এদিনৰ আগত বা দুদিনৰ আগত কিবা অসুবিধা হ'ব নেকি?
নহয়, নহয়, নহয়, একো নহয় তুমি জা চাৰিটা ৰাখি দিবা তোমাৰ এনেকে গৰাল থাকে হেৰি থাকে যে
হয়, মানে মোৰ সদায় আনিব দিগদাৰ হ'ব কাৰণ দাদা ডিউটিত থাকিব, কিমান কাম সেইকাৰণে মোক চাবলৈ দিয়ে আৰু।
সেইটো হয় বাৰু।
সেইবাবে।
উম, তুমি চোৱাচোন কেনেকে তুমি হাৰা কেনেকে তোমাৰ লাভ তোমাৰ লাভটোত হে চাব লাগিব ন' নহ'লে, বুজিছা?
তেনে, দুশমান মই, ব্ৰইলাৰ আনিম আৰু।
উম, উম, উম হ'ব আৰু তোমাৰ এটা কথা শুনা, এ তুমি এনে মা মা মা মাহেলী তুমি কিমান মান ইনকাম কৰিম বুলি ভাবিছা অলপ কোৱাচোন সেইটো।
এইটো মাহেলী আমাৰ ইনকামটো, আৰু দিনে ধৰ হেৰিকে হয়। পোন্ধৰশ দুহেজাৰ এনেকুৱা হয়।
উম, তুমি এতিয়া ফাৰ্ম খুলিবা ফাৰ্ম খুলিবা তেতিয়া তোমাৰ অলপ তোৰ লাভটো বেছি যাব ন'। সেইকাৰণে ক'লো তোমাক, এইখিনি কথাই আছিলে দে হ'ব দিয়া ন তেতিয়াহ'লে? উম, উম হ'ব দিয়ক তেনেহ'লে।